টো
অ'
কোৱা?
আ' কি কৰি আছা?
তো মাতটো অহা নাই, অলপ জোৰছেকে কোৱা না। কিবা সৰু-সৰু হৈ আহিছে।
হেল্ল', -হেল্ল',
আৰু অকণ জোৰছে কোৱা, একেবাৰে মানে ভালকে অহাই নাই শুনিব পৰা নাই ভালকে।
হেল্ল'-হেল্ল',
অ' কোৱা বাৰু।
বাকী কি কৰি আছা এতিয়া?
এনেই আছো, তুমি?
মইয়ো এনেই আছো।
কি কৈছা?
এনেই আছিলো এনেই।
আচ্ছা, ভাত খালা?
উম, ভাতটো হোৱা নাই এতিয়ালৈকে তুমি?
নাই, বনাই আছে।
আচ্ছা।
বাকী কোৱা?
কি কৰি আছ?
পঢ়া-শুনা বাৰু ঠিকথাক, মানে ইমান ভাল নহয় তোমাৰ?
মোৰো একেই আৰু।
আচ্ছা, কলেজ গৈছা?
কলেজ, আমাৰ এতিয়া বন্ধ আছে।
আচ্ছা, ঠিকে আছে। না, মই ক'লে যোৱাই নাই। যামহে চাগে, গৰমৰ কাৰণে যোৱা নাই।
অ' কি পঢ়ি আছা?
কি কৈছা?
কি পঢ়ি আছা?
মই তোমাৰ ইলেভেন।
আচ্ছা।
অ' তুমি?
মইও, ইলেভেনে বাৰু।
আচ্ছা।
উম।
বাকী, অ' এনে যদি আছা ফ্ৰী, তেনে কিবা প্লেন-চেন বনাইছা নে নাই, কিবা গৰমৰ?
উম, তাকে ভাবিছোঁ, চামাৰ ভেকেচনত। ক'ৰবাত ফুৰিব যাম বুলি। ট্ৰেভেল কৰিব।
আচ্ছা, ক'ত যাবা?
তাকে এতিয়া চাওঁ, ক'ত যোৱা হয়। প্লেনিংটো কৰিব লাগিব, লগৰখিনিৰ লগত।
আচ্ছা, ক'বা, যদি ছোৱালী যায়, তেনে মইও যাম।
আচ্ছা, এনে মানে আমি শ্বিলং পিনে যাম ভাবিছো।
শিলং। অ', ভাল আছে বাৰু দেই। কিমান যাবা এনেই মানুহ?
নাই, বেছি নাযাওঁ মানে আমি, উম পাঁচটা-ছটা তেনেকুৱাকে যাম।
আ বাইক লৈ যাবা নে, হেৰি কাৰ?
আ টেইটোন চাব লাগিব।
ঠিক আছে বাৰু। তোপ কেতিয়া যাবা?
আ কলেজটো যেতিয়া বন্ধ হ'ব আৰু সামাৰ ভেকেচনত
লাইক জুলাই।
অ তেনেকুৱাতে হ'ব।
তেনেকুৱাতেই ঠিকে আছে, ছোৱালী যাবতো?
ছোৱালী যাব, যাব।
যদি যায় ক'বা মোক আৰু বাজেটটো ক'বা, কিমান হয়?
উম।
এনেকুৱা বেলেগ আৰু?
আৰু বে বেলেগ এতিয়া? তুমি ইনে কছ ক'ত ফুৰিব গৈছা, দূৰত মানে?
দূৰত তেনেকে তোমাৰ ভালুকপুং আও টিপিয়ে তাতছে যোৱা নাই মই।
আচ্ছা, আচ্ছা।
হয়
এনেই যে উম কি কৈছা
এনে বাকী শ্বিলঙৰ পৰা আহি আৰু ক'ত
আৰু তেনেকে এতিয়ালৈকে ভবা হোৱা নাই বাৰু
অও তে সেই যাম বলা আমি তোমাৰ হাফ লম
অ পাৰি বাৰু
যদি কাৰো প্ৰব্লেম নাই শ্বিলঙৰ পৰা সেইনেতো জুলাই গোটেই মাহটো বন্ধ হৈ থাকিব ন গৰমৰ তোমাকো যদি কাৰো প্ৰব্লেম নাই তেনে যাও তেনেকে
উম পাৰি চ উম গোট গোটেইখিনি মানে প্লেনিংটো কৰিব লাগিব আৰু বাজেট চাজেট মিলাই পিনি
অ ঠিক আছে তোমাকে কেতিয়া কৰা কবা মোক জনাবা আৰু তোমাৰ কি বুলি কয় থাকাকে যাবানে নে
ঠাইত মানে থাকা কে যাব লাগিব ত ঘূৰি আহিবতো নোৱাৰিম।
অ কিমান দিন থাকিবা।
বেছিদিন নহয় আৰু তাত ভাল ভাল প্লেচকেইটা অলপ এক্সপ্ মানে চাব লাগিব ফুৰিব লাগিব তেনেকে আৰু
আচ্ছা আচ্ছা তোমাৰ শ্বিলঙৰ পৰা টাৱাং ওচৰণে নে দূৰ আছে?
শ্বিলঙৰ পৰা টাৱাংটো দূৰ হ'ব চাগে
দূৰ হ'ব ন
অ সেইটো চাইদে যায় ন নাযায়? অ গম নোপাইছো নহয় ভালকে,
যদি একেবাৰে যদি আমি শ্বিলং যাওঁৱেই তাতছে ভাল টাৱাঙৰ পৰা আহুংগৈ
অ পাৰি অ পাৰি বাৰু
বাজেট চাগে বেছি
তেতিয়া মানে বাজেটটো বেছি হৈ যাব।
আচ্ছা কি? কৰা তেন্তে যদি একেবাৰতে যোৱাটো হয় তেনে ভালেই। ক'বাই মোক কি কৰা
জনাম বাৰু
আৰু শুনা না তোমাৰ অ এইটো কি বুলি কয়? হেৰি অ এনেকুৱা তোমাৰ ভাল ৱাটাৰ ফল এতিয়া কাৰণে মানে এইটো মাহত যাবলে যাবা নেকি ক'বাত
ৱাটাৰফল তাত এতিয়া ক'ত আছে?
ক'ত আছে মানে তোমাৰ নগাঁও।
নগাঁৱত আছে নেকি?
নগাঁও তোমাৰ ওদালগুৰি ছাইড আছে।
অ অ
তেনেকুৱা ভাল ভাল চাই ইমান ভালকে নাজানো বাট মানে মই তোমাৰ চাইছিলো ন গুগলে চুগলে তেতিয়া মানে দেখুৱাইছিলে আৰু
উম তুমিতো এনে ট্ৰেভেল কৰি ভাললে পোৱা চাগে?
আ বহুত
ম আচ্ছা
অ
আৰু কিবাকিবি খেলা নাই নেই গেম চেম স্পৰ্টচ
গেম চেম মানে তেনেকেতো মই তোমাৰ নেখেলো মানে ইমান খেলা চেলা নহয় বাৰু কিন্তু তোমাৰ আগতে খেলিছিলো তেতিয়া ইমান নহয়।
আচ্ছা।
অহ',
আৰু লাইফত গ'লছ কি মানে কি পঢ়িম ভাবিছা টুৱেলভ পাছ কৰি।
তোমাৰ টুৱেলভ পাছ কৰিতো মই এতিয়ালৈকে একো ভবা নাই মানে। ক'ব গ'লে বাট হেৰি তোমাৰ। অহ', ল পঢ়িম বুলি ভাবিছিলো।
অহ', ষ্ট্ৰীম কি লৈছা।
ষ্ট্ৰীম আৰ্টছ
আচ্ছা।
তুমি কি লৈছা?
মইও আৰ্টছে।
অহ', কি ল মানে কি পঢ়িবা পিছলৈ?
হাহ',
পিছলৈ কি পঢ়িবা?
পিছলৈ? কি পঢ়িম? উম', তনেকে ভাবা হোৱা নাই। বুজা
অহ', মানে যি হব দেখা যাব নে।
উম', - উম', সেইটোৱে আৰু।
যাবাকী মাহঁতৰ খবৰ ভাল?
আঁহ', ভালেই আৰু তোমাৰ?
মোৰ ঠিক ঠাক তোমাৰ কোৱা?
আছো।
তেনেকে যদি এনে। ঘৰত আচাই। ত', তেনেকৈ এনেই যদি বেকাৰ আছে চবখন বেকাৰেই আছে তেতিয়া ন। ইলেভেনতো ক্লাছেছ নকৰাই চাগে। কোনেও না নোযোৱাই।
হম',
তহ', মানে এতিয়া কাৰণে অলপ। কম বাজেটটে ৱাটাৰফল। যাওঁ বা এনেকুৱা নদী। ছাইড অলপ য'ত ভাল লাগে পিকনিক স্পট।
অহ', তেতিয়া পাৰিবা আৰু তেনেকুৱাকে।
কাৰণ কিমানৰ ঘৰত থাকিব অকণ ঘূৰি ফুৰিবও লাগে ন। কি কোৱা? অহ', মানে ইমানো নহয়। পাত মানে ত সৰুকেই মানে অলপ গৈ এনজয়মেণ্ট এটা কি কোৱা?
অহ', পাৰি -পাৰি
তোমাৰ নগাঁও জেগা এটা আছে চেপানলা তাত যাবা নেকি?
চেপানলা কেনেকুৱা।
এনেকুৱা মানে তোমাৰ ৱাটাৰ ফল বহুত ডাঙৰ ভাল ধুনীয়া জাগা কিন্তু বাগানে মাজে মাজে যাব লাগে তোমাৰ তিনি ঘণ্টা ৰাস্তা নেকি দুঘণ্টা নে তিনি ঘণ্টা ৰাস্তা।
অ গাড়ী চাড়ী সোমাব পৰে জানো?
কি কৈছা?
গাড়ী চাড়ী লৈ যাব লিব ন বাইক চাইক তাত
যি নিয়ক কোনো কেছ নাই। জি নিয়ক কোনো কেছ নাই আৰু আৰু তোমাৰ মানে কি মানে বেছি পইচা নালাগে হা তেলৰ খৰচটো ল'লে হ'ল, আৰু তেলৰ কিমান তোমাৰ ৱানথাউজেণ্ড এটা মেক্সিমাম ধৰি থৈ দিয়া নহ তেনেকুৱা মানে। যদি স্কুটি হয় তেনে বেছি তেল নালাগিব যদি বাইক হয় তেতিয়া অকণ লাগিবতো আৰু খোৱাটো আৰু হৈ গ'ল কাপোৰ চাপোৰ এটা লৈ ল'বা।
উম।
আহ তেনে কি যাবা নে কি? প্ৰব্লেম নাইটো?
নাই বাৰু।
যদি আছে কৈ দিয়া।
প্ৰব্লেমটো কি থাকিব নাই।
মানে ঘৰৰ পৰা দিব নাই বহুতক নিদিয়ে ন তোমাৰ ঘৰৰ পৰা মানে বহুত ষ্ট্ৰিক্ট থাকে ন ঘৰত।
উম নাই মোৰ বাও তেনেকুৱা নাই নিজৰ কথা মানে সেইটো।
নিজৰ কথাত, মানে এৰি দিয়ে মানে অলপ ন। ইমানো মানে নাৰাখে হেৰি।
অ'। কাৰ লগত যোৱাৰ সেইবোৰ কথা সুধিব আৰু।
অ' কৈ দিবা লগৰখিনিৰ লগত যাম, এতিয়াতো এনেও কলেজ চলেজ বন্ধইটো, ইমাননো কি কৰিম ঘৰ লগত। আৰু, ক'ত যাবা আৰু?
আৰু, ক'ত গুৱাহাটী চাইডে গৈছা নে?
এ না মই গুৱাহাটী যোৱা নাই।
আটছা, আ এ চি শিৱসাগৰ ছাইদে আহিছা নাই?
শিৱসাগৰ ফালে, গৈছো, গৈছো, গৈছো।
অ', অ'।
তাত ক তোমাৰ, ৰংঘৰ কাৰেংঘৰ?
উম।
অ' পাৰি যাবলৈ তাত, তোমাৰ হেৰি বোকাঘাটত জেগা এটা আছে, ডিপ ফল্টটি নে কিবা এটা।
অ, ' নামটো শুনিছো বাৰু।
অ', বহুত ধুনীয়া, বাগান এৰিয়া মানে বাগানৰ নিচিনা জেগাটো। দেখিছা নেকি? কেনে তুমি মানে ফটো- চটো বা,
দেখিছো চাগে দেই, মানে নাম, এইটোটো শুনিছোঁ, দেখিব লাগে।
অও, তেন্তে, তাতো যাব পাৰা। তাতো মানে মই ইমান যোৱা নাই বাট মানে বেলেগৰ পৰা শুনিছো ন ', জেগাতো তোমাৰ ধুনীয়া বোলে। আৰু শান, তিত পায় তাত গৈ।
অ',
কি কোৱা?
ত,
মানে এনেকুৱা জেগা এটাত, এইকেইদিন অকমান পইচা- চইচা মিলি, লোৱা ত', এনেকুৱা জেগা এটাত যাও, য'ত মানে ভালো লাগে গৈ আৰু মানে ফূৰ্তিও লাগে।
উম, ' তোমাৰ আক', অ-অ গাড়ী লৈ।
অ', এইকেইদিন মানে কেতিয়া যাবা?
এতিয়া মানে লগৰ- খিনিকো সুধিব লাগিব মানে ভালকে।
সুধিবা? আৰু সুধি পেলাই চবকে, ক'বা কেতিয়া যায়, ওচৰতে বৰ্তমান এতিয়া কাৰণে।
উম, -উম, তোমাৰ ফ্ৰেইণ্ড যাব নি কোনোবা?
যাব চাগে সুধিব লাগিব, ছোৱালী।
উম, 'তোমাৰটো প্ৰব্লেম নাই একো?
নাই মানে, তোমালোকে ঘৰত কথাটো পাতি দিব লাগিব অলপ।
অহ ',
ছোৱালী মানুহ ন', ঘপচে নিদয়ে ইমান দূৰ- চুৰ জেগা, আহিবা আমাৰ ঘৰ তাৰপিছত মোৰ লগত কথা মাহঁতৰ লগত কথাটো পাতিবা ক'বা এনেকে- তেনেকে তাৰপিচত আমি যাম দিয়া। কিবা হা কোন -কোন যায় মানে এনেই তোমাৰ নগাঁও।
অহ্ লিষ্টটো মই ডেটটোৰ বাজেটটো দি দিম বাৰু।
উম ', কালি দি দিবা হা টাইমত। আমি, তোমাৰ আচ, চানদে বা ছেটাৰডে মানে যাম। ঠিক আছে, উম্ ঠিক আছে দিয়া।